হা হেল্ল'।
হেল্ল'।
অ', হেল্ল'। হেল্ল'।
কি কৰিছা?
অ', আতছা মই এনেই আছো।
অ'।
আতছা তুমি কি কৰি আছা এতিয়া।
মই আছো এনে।
পিছে খবৰ খাতি ভাল ন।
উম ভালেই দিয়া।
অ ভাত পানী খালি? অ মোৰ ভালেই বাৰু। ভাত‌ খালি নে বোলো?
উম, খালো খালো। তুমি?
অ', খালো বাৰু মইও।
তোমাৰ বেকগ্ৰাউণ্ডৰ পৰা আওচ আহি আছে অলপ আঁতৰি আহা।
আতচ্ছা। উম, হম কোৱা।
ভাত খালা নে নাই?
অহ খালো।
কিহৰ লগত?
হা? আলু ইত্যাদি আৰু ফ্ৰাই কৰিছিলো মাছ।
অহ।
পিছে মাহঁতৰ ভালেই?
অ', ভালেই বাৰু। তোমালোকৰ?
উম, ভালেই দিয়া।
অ'। পিছে এতিয়া কি কৰি আছিলে মানে এনে আ এনেই আছিলা নে নাই কিবা কৰি আছিলা?
নাই একো কৰা নাই। এনেই ঘূৰি ফুৰিছো ইফালৰ পৰা সিফালে।
উম। পিছে পঢ়া শুনা কেনেকা চলিছে তোমাৰ?
অ', ঠিক ঠাক।
ঠিক ঠাক ন?
উম, তোমাৰ?
অ', ঠিক থাকেই আৰু চেম।
উম।
দিনটো মানে আজিৰ দিনটো কেনেকা হ'ল তোমাৰ কেনেকা গ'ল মানে তোমাৰ?
মোৰ ভালেই গ'ল দিয়া। তোমাৰ?
হা বাহে উ ক'ব পাৰিম মানে কি বতৰ চতৰ কেনেককা তাত মানে বৰষুণ কিবা কিবি।
নাই আজি মানে আজি ৰ বেছি ৰ'দো নাই বেছি ব-বৰ শুনো নাই খালি বতৰো ডাৱৰীয়া আছে আৰু বতাহ মাৰি আছে ভালেই বাৰু বতৰটো।
উম।
অ', ক'বলৈ গলে একেই আৰু একেই পৰিস্থিতি আজি এনেকুৱা আছিলে। ইয়াতো।
অ'।
এনেকুৱা হৈ থাকিব লাগে কেতিয়াবা, আহা খোৱা।
ক'বাত ফুৰিব যাবা নেকি?
বলে আহা। যাবতো লাগে অ' যাব লাগিব নহ'লে যাম।
উম।
কবালে মানে কলেকে যাব বিচাৰিছিলে এতিয়া?
উ এনে আমি শ্বিলং চাইৰে যাব পাৰা যাব বা ইফালে দৈমাৰা বুলি কয় আমা এইফালে আছে। এ ধুনীয়া জেগা তাতো যাব পা যাব।
অ' জোনটো বেছি ভাল হ'ব তাতে গ'লে ভাল হ'ব মানে। তেটো মানে বেছি ভাল।
আমাৰ ইফালৰতো ভালে আছে বাৰু মই গৈ পাইছো আগত তে বুধ বৃহছ তুমি তোমাৰ লগৰখিনিক ক'বা।
হ মইতো লগৰ কেইটাক কম বাৰু। উ আছে বাৰু লগৰ কেইটা। কৈ আছে মানে ক'বালৈ যাম বুলি অ'। মই কল কৰি, আচ্ছা উম দিবতো। নহ'লে যোৱাটো পিক্স হ'ব ন আমাৰ?
উ, উ ফিক্স যাব কিন্তু তুমি তোমাৰ লগৰ খিনিক ক'বা, মোৰ লগৰ খিনি বাৰু যাব যাব পাৰো লগৰ কেইজনী মোৰ।
আমাৰ লগৰ কেইটাক কৈ আছিলে মানে ক'বালৈ যাওঁ নেকি বুলি। তুমি ক'লে মানে ভালে হ'ল এতিয়া। এতিয়া মানে কনপ্ৰা বুলি অ' ক'ব পাৰিম এতিয়া, মানে লগৰ কেইটা যাম বুলি কৈ আছিলে যে আগতে, এতিয়া আৰু ক'ব পাৰিম যে অ' আমিও যাম বুলি, এতিয়া কেলগে গ'লে ভাল হ'ব, হ। ছে পাৰ্ষ্টত আমি ন যোৱা কৰচ আৰু খোৱা বোৱা কৰচ কেইটা মানে পাৰ্ষ্টত কিবা কৰিব লাগিব কাইলে। কইব লাইব ন?
উ, অ' তোমাৰ লগৰ কিমান খিনি হয় তুমি মোক কবা তাচ ত' মোৰ লগৰ খিনি কিমান খিনি হয় মিলাই পেলাই আমি বাজেটটো মিলাম আৰু কিমান। পেম-পেমিট লাগিব আৰু যোৱা মেলা তাত, আৰু তাততো খাই-খাই পিকনিক।
যা, অ', উ, উ তাত গ'লে মানে এটোতো চলিবই ন পিকনিক কোৱা বোৱাত। ত' মানে এইটো নহ'লেতো কি গৈ লাভো নাই মানে মেইন এইটোৱে কোৱা বোৱাটোৱে মেইন। অ' থাত গৈ পিন প্লেচটো আ চাই উ, অ' হয়।
বয় কৰা উ মানে জেগাও আছেতো ন তাততো বনাই কৰি খাই আইব পাইম ধুনীয়াকে, বস্তু চস্তু লৈ যাম। এ তুমি কি কি মাংস খোৱা?
মাংসতে ক'বলৈ গ'লে মই এটা মানে এনে মানে গোটেইকেইটা একেলগে এনেকুৱা মানে এদিন, এদিন মানে গোটেই মানে জোনকেইটা মাংগৈছ ছাগলী মাং, গাহৰি মাংস তাৰপিছত ব্ৰইলাৰ। অ' কাউটো, তুমি নেগোৱা নি?
মই খাওঁ খাওঁ দেই। কাণে সুধিছো তোমাক। এই অ' তো তুমিও ভাল পোৱা মানে বহুত। অ' ময়ো ভাল পাওঁ দেই বহুত ফেভৰেট মোৰ।
এইটো ফেভৰেট নকবি আৰু এ জৰৈটাকিলেও মানে দবাই লগৰ কেইটু খাই মানে খাই মানে আমি একেলগে খাই পাইছো ত ন একেলগে খাওঁ মানে কেতিয়াবা পাৰ্টি এনেকে কিবা লৈ গ'লে তেতিযা মানে গোটেই কেইটা খাই বাৰু গাহৰি মাংস কোনিনো নেখায় আজিকালি চবৰে ফেভৰেট
এই গাহৰিটো মানে ক'ব নালাগে আও ফেবেদ নহয় চবৰে হবই।
থাকিলে মানে দবাই চবাই খাই থাকিলে মানে গাহৰি মাংস বনালে মানে চ-তেতিয়া কাবই লাগে তে কাই দিওঁ মানে কেতিয়াবা। কতে, অ' হ।
অ' এটো মানে অসুদ আৰু।
কি কৰ, মানে মুখৰ পৰা পানী ওলাই যায় তেতিয়া। গাহৰি মাংক বুলি কয় ক'লে, ঘৰ মানুৱে কেতিয়াতো অ' হ।
খাই ভাল লাগে মানে বহুত বেছি
উম তেনে আমি গাহৰিটো লৈ যাব পাৰিম অ তেনে গাহৰিটোকে লৈ যাম। গাহৰি আৰু মাছ, মাছ খোৱা নহয় ন অ মাছটো লৈ দিয়া
কিবা ল'ব নকি
উম অ তুমি এবিষে মাংস খাবা নেকি তাৰা অলপ
আচ্ছা অ এইটো ব হব
উম পিছে তুমি ঘৰত আছ নে ওলাই আহিছা এনেই ইফালে
অ
ঘাৰত মানে মোৰ নেটৱৰ্ক অলপ দিষ্টৰব
এইটো
এতিয়া এতিয়া কি এতিয়া এতিয়া মানে কি বতৰ কেনেকৈ আছে তোমালোকৰ তাত এতিয়া ডাউৰীয়া ন বৰষুণ দিয়া নাই ব গনিয়া নাই নাই
দিব নিচিনা লাগিছে আকাশত তৰাই এটাও নাই
আচ্ছা আমাৰ ইয়াত এতিয়া জাষ্ট দিছেহে বৰষুণ
বৰষুণ এ
আহ আহ
অ এতিয়া নাই বাৰু মিদিনটো ভাল হয়
ভালে হয় ন, ভালকে শুই থাকিব পাই তেতিয়া, ম টাইমটো মেনেজ কৰিব পৰা নাই মানে, অ নহয় টাইমতো গৈছে বেছি মানে মেনেজ কৰিব পৰা নাই। মোৰ আজিকালি,
উম উম বৰষুণ দিলেও ভাল নালাগে ন।
কৰি আছো। উম
কিহৰ
বৰষুণ বেছি দিলেও ভাল নালাগে মানে জোকাত দিব লাগে তেতিয়া মানে মৰ্ণিং কে। বেছি কেতিয়াবা পোৰা দি থাকে ন। হেৰি দি মানে
মানে ৰাতিত আমি শোৱাৰ পিছত দিব লাগে। উম আমি খোৱাৰ পিছত দিব লাগে বৰষুণ।
যিটো কেতিয়াবা কলেজৰ টাইমত বৰষুণ দিব। যাব নোৱাৰে তেতিয়া ৰখিবলৈ মানে, মানে যোৱাতকৈ নোযোৱাই ভাল বুলি। তেতিয়া ৰখিব। দিবানে
উ উম আৰু তুমি সৰু, সৰু পোৱালিবিলাক বা ডাঙৰ, উ সৰু বা ডাঙৰ পোৱালি বা স্কুল চিস্কুল কৰ'বাত যাব লোৱাৰ সময়তে বৰষুণ।
হ, উম
ৰাতিপুৱা হল বুলি ক'লে কেতিয়াবা বৰষুণ আহি যায়।
হয় টাইমটো চাই মেলি আহে যায় চাগে ন ইহতে
অ সিহঁতে স্কুল যাব আহিছে।
অ তেতিয়া লগত এতিয়া ভালে হৈ যায়। কাৰণে মানে, কেতিয়াবা যাবৰ মন নাথাকেতো স্কুললৈ এনে
অ আমিতো হলে হা আমিতো যাবলে মন যায়। কিন্তু সৰু পোৱালি বিলাকৰ সিহঁতৰ যাবলৈ মন নাথাকে। কাৰণ কেতিয়াবা সিহঁতৰ কিবা কিবা কিবি হব চবকে লিখিবলে কৰিবলে। তে সিহঁতে লিখিবলৈ। নোৱাৰ সিহঁতে মানে স্কুল যাব নালাগে আৰু বাকি যায় আৰু ই
আগতেও আমি এনেকৈ আছিলো। তেতিয়া মানে বৰষুণ দি দিয়ে ন তেতিয়া, উম
আৰু তাতে স্কুলৰ পৰা কিবা কিবি লিখিব দিলে অ, লিখিব দিলেও মানে কি হয় সেইদিনাখন যদি, কিবা মুখস্থ ধৰো বুলি ক'লে বেমাৰ ভাও জুৰি মই আৰু
আজিকালিনো কি আৰু
অ
উ
ক'ব নালাগে আৰু আজিকালি পোৱালি বিলাকক। আজিকালিতো নাইন মানৰ পৰা মোবাইল লাগে।
অ মোবাইল আজিকালিতো তাকেই কৰো পাচত মানে পুৰা হাতত লৈ থাকে সিহঁতে
তুমি কবলাচোন ওলাই পেলা তুমি সৰু পোৱালী এটা হাতত মোবাইল টিপি দিয়া দেখিবা তুমি হৰ দি থাকিলেও নুশুুনে গাড়ী
উম, খালি মোবাইলেতে ফকাচ মানে তাতে লাগি থাকে। সেতি মানে আজিকালি মা দেউতাই মানে ইহঁতৰ মা দেউতা কেতিয়াও মানে গালি চালি এইবিলাক নিদিয়ে যে ধমিকি কিবা কেইটা মানে কালি মোবাইল দি মানে চাইলেন থাকিলেই হ'ল দুষ্ট নকৰাকে। এইটোকে ভাবি থাকে মানে আজিকালি। যাতে ঘৰতে থাকক নোলাগে। সেইটো ভাবি মানে বেছি ভাগ আৰু বহুত, বহুত, বহুত, অ উম
স কলেজ
অ আজিকালি মানে উ ভাল বুলি ক'ব পাৰে বুলি কব পাৰে ন মবাইল কিয় মানে বহুত খিনি কথা শিকি লয় মানে আজিকালি সৰু ছোৱালী মানে বেছিভাগ তাৰ পৰা শিকে এটাই ভিডিঅ' চাই মানে যোনটো মানে অ নজনা আগত কাকেইট সি মানে সিহঁতে ক'ব পাৰে ভাল বুলি ক'ব বেছি কিবা কৰিব ইজ কৰিব নালাগে মানে ইজ কৰিব কৰাটো মানে অলপ অ আমাৰ কাৰণে আমিও বেছি ইউজ কৰিব নালাগে মানে টাইমত কেতিয়াবা মানে অভাৰ অভাৰ ইউজ কৰো যে আমি নিজে পাবো তেতিয়া মানে বেছি ইউজ কৰিব নালাগে বুলি ত তাপি ইউজ কৰো ন এইটো আমাৰে ভুল
অ সেইটোযে
অ এ ম মনে যো ন মন
উ
পিছে আমি যোৱাতটো ফিক্স কৰো ন নহ'লে।
যোৱাটো ফিক্স হ'ব, তোমাক মই কালি ফোন কৰিম তুমি ক তুমিও তোমাৰ লগৰখিনি কৈ লাবা ফিক্স কৰি ল'বা।
উম ঠিক আছে নহলে।
উম উম হ'ব।
গুড নাইট।
অ
কিিক